হেল্ল'
অ কি কৰি আছা
এইয়া তোৰ ভাত কেইটা খাই বোলো মাথাউৰিৰ ভিতৰত গৰু আছিলে বোলো গৰুকেইটা লৰাও বুলি অকমান ওলাই আহিলো সোনকালে
হেই ময় গৰুকেইটা লৰাবলে আহিলো পথাৰতে এ আছিলে বোলো এ গ গৰুকেইটা লৰা থৈ যাওহি
অ মই বোলো এ তোলৈকে ফোন এটা কৰো আৰু তই ফোন চোন এটা কৰা নাই মই বোলো এ দক অকমান সোনকালে ওলাই যা তহতে কথা পাতি
তাকে তাকে বহুত দিনৰ মূৰত যে ফোন মাৰিলি ভাল লাগিলে দে
তাকে মনততো তইতো নেপেলাই মই বোলো সেইটো কাৰণে ফোন এটা কৰো বুলি ভাবি পেলাই ফোন কৰিলো আৰু
এ মোৰ মানে এইদিন খবৰ ভালে মানে মই এইদিন অকমান ব্যস্ত হৈ আছিলো তাকে দিছিলেন যে কাম বন কৰি থকা হৈছে পথ মোবাইলটো লৈ আহিলোঁ ফটকে ভাগ্য ভাল লৈ আহিলো বুলিহে পালো
হাতত থাকে তথাপিও বোলে ফোন এটা কৰো সেইটোতো বোলো হেৰি মনততো নপৰেই মানে আৰু দেছোন মই ফোন কৰি থাকিবলগীয়া হয় যোৱা বাৰু সেয়া মই ফোন কৰিছো
অ অ তাকে ভাত পানী খালি নাই
বাকি ভাত উ ভাত পানী খালো তই খালি নে
মই এইয়া ভাতকিটা খাইয়ে ওলাই আহিছো
ঠিকে আছে দেই
উ ভাত মানে মাটি দালি বনাইছে তাৰপিছত ৰঙালাও আলুগুটি ভাজিলে
বা বা বা মোৰ প্ৰিয় বস্তু একেবাৰে
আহ ৰঙালাও ৰুতি ভাল পাওঁ নেকি
উ ৰঙালাও আৰু মা মাটিমাহৰ খাৰটো মই বহুত ভাল পাওঁ বিশেষকে
অ মাটিমাহৰ খাৰ বনাইছিলে বাৰু আজি
এ নকবি আকৌ গুচি যাম দেই
উ আ ৰাতিকে আমাৰ ঘৰলৈ আহি পাইছ নে আহিম আহিম বুলি কৈ তই
হয় হয় দে মই গৈ থাকিম ময়ে গৈ থাকিম দে সেই যোৱা এতিয়া মই যোৱা কিমান দিন হৈছেনো তহতৰ গলে দুমাহ হৈছে যোৱা আগত তই আহিছ নে তইতো তেতিয়াই যাম বুলি কৈছিলি তই অহা পা চ মাহ মানতকেও বেছি হ'ল
হয় তাকে তাকে এ যাবলৈ সময় নাপাও মানে মই কামত লাগি থকা হয় আজা
উ আৰু সেইদিনাখনত যে তোৰ লগত যে আহিছিলে লৰাটো যে তাৰ খবৰ খাতি ভালনেে
ঐ তহঁতৰ ঘৰলৈ যে লৈ গৈছিলো লগত
অ অ
তা ভালে ভালে এ সি চাকৰি পালে
অ
তাত এ তোৰ স হেৰিয়াত পাইছিলে ডাকঘৰত পাইছিলে উ তাকে সিও এটা ব্য্স্ত হৈ থাকে আৰু তো দেওবাৰে শনিবাৰেহে তাক ভালকৈ মানে লগ পোৱা যায়
তাকে ল'ৰাটো বহুত পঢ়া শুনাত বহুত কষ্ট কৰিছিলে বাৰু ঠিকেই হৈছে দে লাগে বৰ্তমান সময়ত চৰকাৰী চাকৰি এটা দেখোন বহুত প্ৰয়োজন কাৰণ তোৰ ঘতেো এনে হেৰি কৰি লাভ নাই বিজনেছ কৰা সকলেেতো বিজনেছে কৰে বাৰু তথাপিও মানে তোৰ কি হয় বৰ্তমান বৰ্তমান সময়কণত মানে আগতে ইমান এটা হেৰি নাছিলে কিন্তু বৰ্তমান সময়কণত চৰকাৰী চাকৰি বিশেষ
তাকে ময়ো বহুত চেষ্টা কৰোঁ কৰি আছো তাক সি মই লগতে চেষ্টা কৰি আছিলো সি পালে বাৰু ময়ো হলেও চাই আছো তাকে কি হয়গে পালাটো ভালেই আৰু
কাৰো হেৰি নহয় এই আসাম পুলিচ আৰু ফৰেষ্ট গাৰ্ডো অনলাইন কৰিছিলি নে তই অনলাইনটোতো হৈ গ'ল
এ কৰি থৈছো কৰি থৈছো তই কৈছিলি নাই
উম মই কৰি থৈছো তাকে দৌোৰ চোৰ মাৰি থাকিবি অকমান তেতিয়া যত্ন কৰিবি
ময়ো কৰিলো কৰিলো এতিয়া এ হেৰি তোৰ এতিয়া মই কেতিয়ালে হ'ব জানো নৱেমৰিচেম্বৰ মানহতে হ'বৈছোগ
অ তাকে নৱেম্বৰ ডিচেম্বৰ মানতে হ'ব চাগে অফিচিয়েল এতিয়ালৈকেওলোৱা নাই বাৰ কিন্তু অতি সোনকালে ওলাব বাৰু মামায় কোৱা মতে উম। আছে বাৰু দিন কেইটামান তাকে কি হয় দেখা যাব চেষ্টাটো কৰি থাক। আৰু লগতে পঢ়া শুনাটোও কৰি থাকিবি এই দৌ দৌৰি ৰাম্পৰ লগতে।
চেষ্টা কৰিয়ে আছো জানো ভগৱানে যদি আৰু এই কপালত যদি আছে তো চাকৰি তেতিয়া পামগে আৰু।
তাকে তাকে কপালকে নেওচি নাথাকিবি অকনমান নিজেও চেষ্টা কৰিবি। আৰু পঢ়া শুনাতো বিশেষকে গুৰুত্ব দিবি ৰাণিঙৰ লগতে।
চেষ্টা বহুত কৰি আছো এ ধ আমাৰ ওচৰতে ফিল্ড এখন আছে নহয়।
উম।
উম তাতে দৌৰ চৌৰ এইবিলাক মানে দৌৰ যওঁ এইবিলাক চব কৰিয়ে আছো।
তাকে তাকে এ উম মই দৌৰি আছো দৌৰি আছো বৰ্তমান বাৰু উম অনলাইন কৰি ঠোৱা আছে অ বাকী শুনচোন তহতখৰ বৰ্তমান কঠাল আছে ন নাই উ?
অ', কঠাল আমাৰ ঘৰত আছে বাৰো।
তেতিয়া কাম এটা কৰিবিচোন তই যদি আহো বুলি ভাব তেতিয়া মোলে কঁঠাল এটা লৈ আহিবিচোন আমাৰ এইফালে মানে বিশেষকে কঁঠাল নাপায় আমটো আছে বাৰু। মানে বতৰৰ ফলতো বতৰতে খাব লাগে দেচোন।
উম আমাৰ এইফালে কঠাল ধেৰ আছে তো লাগে য যদি মই ৰ মই এইকদিনলৈ যোৱা কথা হৈ আছে মই তেতিয়া যদি যাওঁ তেহ'লে কথা তিনি চাৰটামান লৈ যাম বাৰু।
তাকে লৈ আহিবিচোন লৈ আহিবি মানে তোৰ বতৰৰ ফলটোতো খাব লাগে লাগে লগতে তোৰ তাৰ যোনটো কঁঠালৰ গুটি টো
অ', অ', এই দালি লগঙৰ খাই বহুত বহুত ভাল লাগে। তাৰপিছত এ পিটিকা কৰি খাই পাইছ পুৰি পেলাই যে যোনটো
উম পুৰি পেলাই পিয়াজ উম পিয়াজ জ জলকীয়া দি পেলাই একদম খাবলৈ বহুত ধুনীয়া মই কৈছো নহয় মানে মই
উম অ', সুতো ভাল লাগে ভাল লাগে।
উম বাকী মা দেউতাহতৰ সকলোৰে ভালনেে?
ভাল ভাল এতিয়া ঠিকে আছে বাৰু।
তাকে তাকে ঠিকে আছে বাৰু ভালে ৰাখক দে ভগৱানে কুশলে ৰাখক। বাকী খেতি বাতি কিমান শেষ হৈছে আৰু উম আমাৰ ঘৰো ভালেই।
অ', তহঁতৰ দেতা ঘৰতৰ ভালে নাছিল
উম দেউতা গাৰটো মানে বিশেষকে কি হ'ল। এ হাই প্ৰেচাৰ আছে যে উম সেইটো কাৰনে অকমাণ অসুবিধা হৈ আছে বতৰটো খেলি মেলি কৰি আছে একেইদিন এদিন যদি ৰ'দ দিয়ে এদিন আকৌ বৰষুণ দিয়ে মানে বতৰ খেলি মেলি লগতে টোৰ হেৰী হয় উম হাই টো মানে আপ ডাউন হৈ থাকে যে।
অ', আমাৰো একেটাাৰে এইবিলাক ৰ'দ বৰষুণ এই য়াৰ কাৰণেহে অকণমান অসুবিধা হয় এনেই চব ঠিকে আছে বাৰু।
উম ঠিকে আছে ঠিকে আছে বাকী তোৰ মাটি কিমান বোকা দিলে এতিয়ালৈকে।
আমাৰতো তিনি চাৰি বিঘা মান বোকা মানে মাটি ৰুই হ'ল আৰু বেছি নিচিনা আৰু পাঁচ ছ বিঘা মান আছে। এ হৈ যাবগে আৰু বেছি দিন লাগে এসপ্তাহৰ ভিতৰত আমাৰ হৈ যাবগে।
একে কঠীয়া কি সিঁচা হ'ল?
কঠিয়ীয়া চব হৈ গ'ল বাৰু এতিয়া সিঁচি। তাকে তহঁতৰ ৰুইছ নাই?
আৰু আমাৰ পাঁচ বিঘা মান হ'ল বাৰু আৰু বেছি নাই তোৰ আৰু চাৰি বিঘা নে কেইবিঘা আছে মাটি বেছি নহয়। মই যে
অ অ
তাকে আৰু হ'ম আৰু আৰু পাঁচ ছয় দিন মানৰ ভিতৰত আজৰি হৈ যাব লাগে
আমাৰো এসপ্তাহ মানে লাগিব বেছি নালাগে হৈ যাবগে আৰু
তাকে তাকে আজৰি হোৱাৰ পিছত আমি কন্যাখনত যে পাতিছিলো আমি গাওঁ ফুৰিব যাম বুলি মানে মাজুলী হ'ল পেললে এনেকে শিৱসাগৰ যাম বুলি অ তাকে মই বোলো কি হ'ল সেইটো বিষয় লৈয়ে মই বোলো ফোন কৰিছিলো মানে তহঁতক খা খবৰ নাই তোৰ লগতো যাম বুলি কৈছিলে এতিয়া কি হ'ল
যে খেতিৰ পৰা আজৰি হোৱা নাই যে মই সেইকাৰণে বো খবৰ কৰা নাই বোলো খেতিৰ পৰা আজৰি হোৱাৰ পিছতে এ ফোন মাৰিম বুলিয়ে মই ভাবি আছিলো মোৰ মানে মাজুললৈ যাওঁ যাওঁ বহুত মন গৈ আছে মই বহুত দিন হল গৈে পোৱা নাই সৰুতে যোৱা আছিলো যে
তাকে সৰুতে মই যোৱা মোৰ আশাতো আছে মই বোলো তহঁতেও যাম বুলি ক'লেই বোলো আটাইকেইটা লগতে গ'লে ভালো লাগিব দেচোন সেইবুলিয়ে মই তোক আকৌ মনত পেলাওঁ বুলিয়ে ফোন কৰিলো আৰু
তাকেে মোৰ মানে হেৰি হ'ল এ কি বুলি কোৱা যাম যাম বুলি ভাবি আছো মানে খেতিটোৰ পৰাহে অকনমান অসুবিধা হৈ আছে খেইটোতো এই সপ্তাহতে অ হাৰ পিছত আৰু যাব পাৰিম বি আজকে
তাকে তাকে সোনকালে আজৰি হয় আজৰি হৈ পেলাই এ ডেট টো ফিক্স কৰিবি আৰু ডেট টো ফিক্স কৰিবি মানে মোৰ লগৰ দুটা যাম বুলি কৈছে
অ মোৰ লগক এটা যাম বুলি কৈ আছিলে আৰু তোৰ লগত তোৰ লগত তিনটা হৈ আছে মোৰ লগত সি গৈ তহঁৰ ঘতে গৈছিলে সি তাৰ সতি দুটা হলে মানে পাঁচটা আমি বিন্ন্দা যাব পাৰিম পাঁচটা
উম অ ধুনীয়াকে মই বাৰু গাড়ী লৈ ল'ম তাতে সেইটো বিষয় লৈ চিন্তা কৰিব নালাগে আৰু তহত মাজুলীতো তহ খুৰা ঘৰ আছে বুলি কৈছিলি তাতে চাগে থকা মেলা সুবিধাটো হব নে
তেওঁ খুৰা ঘৰলৈ বহু মানুহে যোৱা আহিব পৰা নাইাৰ নিে আমাৰ ঘৰখনো চাহ্যাব প ম খোৰা ঘ গৈ পোৱা নাই
অ সেইটোকে খুৰা ঘৰো যৰা হব আৰু তাতে যদি উম তাতে যদি থকা মেলা সুবিধাটো ধুনীয়াকে হৈ যায় তেতিয়া আমি তাত বেছি পইচা নালাগে আৰু টেশচনাৰ এতিয়া শিৱসাগৰৰতোহে মোৰ খুৰা ঘৰ আছে তাতে আমি অ তাতে মোৰ খোৱা মেলা থকা মেলাতো আমাৰ সকলোৰে হৈ যাব সেইটো চিন্তা কৰিবলৈ দৰকাৰ নাই আৰু তাকে সেইটোকে সোনকালে আমি প্লেনিংটো কৰিম আৰু উম কও ক ক শুনি আছো উম
ই গাড়ী এখন ল'লে নহয়
অ
তাকে মদ এ তাৰ বেছি দিন হয় নাই এই পোন্ধৰ দিন হৈছে গাডীখন লা
উম হম
মই ভাবিছিলো তাৰ গাড়ীখনকে লৈ যাওঁ বুলি ভাবিছিলো
অ হ'ব একো নাই ত গাড়ী আছোৰ যদি মানে তহঁতৰ সুবিধা হয় আৰু তহঁতে সেইফালৰ পৰা আহিলে অলপ চমুৱে হব দেচোন তহঁতে লৈ আহিলেও হব একো নাই আমি
এ নহয় আমি ধৰ ইয়াৰ পৰা যাওঁতেই ন তোৰ কিবা এটা নহ কিব এ য লাগিব ধৰক গাড়ীখন লৈ গ'লেও বাই লগ গাড়ী তহঁতৰ সফাল উঠা গুচি গলা তেতিয়া আমি গোটেই কেইটা যাব পাৰিম।
উম তেতিয়া আটাইকেইটা গুচি যাব পাৰিম বাৰু একো অ অসুবিধাতটো হব।
অ'।
সেইটোয়ে কৰিব লাগিব আৰু হেৰি কৰিবি এ তই হোৱাটছএপ গ্ৰুপ এটা খুলি দিবিহঁত সময়ৰ সুবিধাটো মিলাম ত মোক গ্ৰুপ এডমিটটো দি দিবি মোৰ লগত তাক মই এড কৰি দিম।
এ ৰাতিলে হোৱা চিচফ গ্ৰুপ এটাকে খুলি দিওঁ নেকি?
অ হোৱাটছআপ গ্ৰুপটো খুলি দে।
এ ধৰ মোৰ আৰু এসপ্তাহে আছে তোৰ খেতি হৰালে এ তেতিয়াললে মানে তো আমি পাতি মেলি চব ধৰক পাতোঁতেওতো আৰু বেলেগেন দুটা গেইটাতো অসুবিধাৰ কথা আছে।
উম সেইটোয়ে সময় সুবিধা শেষতও চাব লাগিব অকল তোৰ মোৰতো চালেতো নহব ন।
তেতিয়া মানে ধৰ গোটেই কেইটা সুবিধা অৰ্থ আমি হোৱাটছএপ গ্ৰুপটো খুলি ললে
উম উম ঠিক আছে বাৰু তেতিয়া দে গৰু লৰাটোৱ
অ তই গৰু লোৱা আছ নেকি?
উম মোৰ লৰাই হৈ গ'ল ঘৰত যাম আৰু।
আহ।
বাকী মানে মই অকমান ওলাই যামগে বজাৰৰ চাইডে আজি বজাৰ আছে যে।
অ আজি তহঁতৰক কোনফালে বজাৰ আছেনো?
অ আমাৰ ওচৰতে এই টোৰ এই আমাৰ চাইড পৰা যে ৰাই চাইড যে যায় যে।
অ'।
মান তো তালে বজাৰলৈ যামেই বজাৰ দুটামান কৰিবলগীয়া আছে মানে কালি ৰোৱনি আহিব, তাকে পাচলি অলপমান লৈ আহো বুলি ভাবিছো।
অ' তাকে তাকে।
সিহঁতকো ভালকে খানাটো খোৱাই দিম আৰু।
অ এ খেহা এটা খুৱাই থাকিবও লাগে মানে ধ দিনৰ দিনতটো ইমান কষ্টক মাটি চ তা ৰুই দিয়ে। উ পইচাটো দিলোও মানে তোৰ খানা এটা খুৱাই থে খানটো ভাল লাগে ন।
সেইটোৱে সেইটয়ে সেইটো বোলো খানা এটাকে খুৱাই মেলি হেৰি কৰো বুলি ভাবি পেলাই
তাকে খানা এটা খুৱাই দিবি একো নহয়।
উম হম বাকী আমি শিৱসাগৰ তেতিয়া যাম আৰু ন শিৱসাগৰ মানে মাজুলী হৈ পেলাই আমি শিৱসাগৰ ওলাই দিম তাত আমি ধুনীয়াকে উ তাতে ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ সকলো বিলাক চাই মেলি গুচি আহিব পাৰিম আৰু।
অ তাৰিছত সেই শুনচোন মাজুলীত আমি হেই মাজুলীতো গৈ হেৰি চামগে দেই এইবিলাক যে মুখা শখিলোপোৱা যে বস্তু।
উম মুখা শিল্প চা কাম নহয় মানে আমি আয়ত্বও কৰিব লাগিব অলপকে।
মই ভাবি আছো মানে মুখা চখ পৰা এনেকে বস্তু কেইটামান যদি আমি চাই মেলি শিকো এনেকে এ ধৰ অসমীয়া মানুহে যদি কিবা এটা শ নিজৰে ভাল।
তাকে তাকে নহয় শিকাটোতকেও আমাৰ অসমীয়া সংস্কৃতিতটো আমিয়ে বজাই ৰাখিব লাগিব দে।
অ',
মানে কি হয় আৰু আজিকালি বৰ্তমান ল'ৰা ছোৱালী বিলাকে